অঁ, কোৱা কি খবৰ?
উম, নমস্কাৰ
নমস্কাৰ, নমস্কাৰ।
খবৰ ভালে। তোমাৰ কোৱা?
মোৰো দিয়া ভালে আছোঁ, ভালে আছোঁ দিয়া।
উম, ভালে।
বাকী কি কৰি আছা এইকেইদিন তুমি এনে?
এইকেইদিন বহি আছোঁ ছুটী চলি আছে আমাৰ।
ছুটী চলি আছে নেকি?
অঁ, অঁ।
অঁ, তোমাক কি সেই দিলে নেকি মানে, জবৰ পৰা ছুটী দিলে নেকি?
অঁ, জবৰ পৰা ছুটী দিলে। এতিয়া গৰমৰ বন্ধ চলি আছে। এতিয়া এনেই গৰমৰ বন্ধ দিয়ে আমাক।
অঁ, কিমান দেৰি, কিমান মাহৰ ছুটী দিছে তোমাৰ?
কিমান মাহ? দুই মাহৰ দিছে।
দুই মাহৰ দিছে নেকি? আমাৰ, আমাৰ একেই মাহৰ দিছে দেখোন।
অঁ, নহয় আমাৰ দুমাহৰ দিছে। ইমান গৰম দিছে না এইকাৰণে।
এ দু দুই মাহৰ দিছে বল না কিবা এটা আমি কৰবাত ফুৰিবলৈ যাওঁ। কি কোৱা?
ফুৰিবলে?
অঁ, যাব পাৰি নেকি? তুমি যাব পাৰিবা নে নাই?
অ, মইতো আছো, ফ্ৰী আছ ফ্ৰী আছোঁ।
অঁ, মানে মোৰ লগৰ কেইটাজনো আছে মানে, মোক কৈ আছিল মানে কি ক'ৰবাতে যাওঁ বোলে ফুৰিবলে এতিয়া মানে জবৰ পৰা ছুটী দিলে।
অঁহ্।
গৰম বন্ধ দিছে আৰু এতিয়া আমি কিবা বাজেট টো মানে অলপমান ফুৰিও আহো মানে, নহলে মানে পাঁচ দিন নহলে, দশ দিন মানে দশ দিনমানটো ফুৰি আহোৱে ক'ৰবাত নেকি?
অঁ, দশ দিনমান ঘুৰি আহোঁ। সেইটো এ আমাৰ মানে হ'ল সিমান দশ দিনমান ছ--হ'ল ছুটী আমাৰ এনেই দি আছো মই ঘৰতে।
অঁ, কিমান দিন হ'ল মানে তোমাৰ ছুটী?
দশ দিন হ'ল।
দশ দিন হ'ল নেকি?
অঁ।
অঁ, এ তোমাৰ মানে কিমান দিন হ'ল এয়াত ছুটীত?
ক ক'লো না দুই মাহৰ কাৰণে।
নাই নাই দুমাহৰ কাৰণে দিছে। তোমাৰ ছুটী কেতিয়া দিছে মানে, কোন টাইমত দিছিলে?
এটা মানে, এক জুলাইৰ পৰা।
অঁ, এক জুলাই আৰু তোমাৰ হ'লে তোমাৰ বিশ দিনমান হ-
অঁ, অঁ বিশ দিন হ'ল মইতো গমেই পোৱা নাই, দশ দিন ভাবি আছোঁ।
হয় নেকি?
অ' দহ দিন ভাবি আছোঁ, আজি বিশ তাৰিখ, মানে ছুটি থাকিলে আমি ইমান নে তাৰিখৰ গমেই নাপাওঁ।
এতিয়া তোমাৰ বিশ দিন তোমাৰ চু হৈয়ে গ'ল, পাৰে হৈ গ'ল এতিয়া তোমাৰ কিমান আছে আৰু বেছি নাই আৰু চল্লিশ দিন আছে আৰু নেকি?
অ' চল্লিছ দিনমান আছে।
অ' মোৰো তোমাৰ সেই কি কয় পোন্ধৰ জুলাইৰ পৰা ছুটি দিছে তোমাৰ। এতিয়া আৰু নেক্সট তোমাৰ অগষ্ট পুন্ধৰত খুলিব। গবিছা, অ' তে এতিয়া কোৱা আৰু তোমাৰ লগৰকেইটাই যাবনে নাই, তুমি সুধিল ল'বা আকৌ গম পাইছা?
মোৰ লগৰকেইটা যাব পাৰে, সিহঁতৰো ছুটি চলি আছে।
অ' তে হৈ গ'ল।
ত' কিবা আমি প্লেন কৰোঁ, সেইটোয় আমি কিবা প্লেন কৰোঁ নেকি, মই মোৰ লগৰ পৰাও সুধি চাওঁ। তুমি তুমি লগৰপৰা সুধি চাবা।
সুধিম আমাৰতো হৈয়ে গ'ল। আমাৰতো বা কৈছে তুমি জাষ্ট প্লেন কৰা ক'ত যাবা লাগে আৰু চবে মিলি মানে গুচি যাম আৰু গম পাইছা? তোমাৰ আৰু জাষ্ট তোমাৰ লগৰবাক সুধিবা আৰু। যদি যায় ত' ভালে মানে চবে মিলি আৰু তোমাৰো মানে নি নতুন মানে চিনাকি হৈ যাব হয় নে নহয়? তোমাৰ লগৰপৰা নতুন চিনাকী হৈ যাব।
উম, এইটোয়ে।
অ' তে, মানে ক'ত যাবা আৰু কোৱা ইয়াতে?
এইটো মই কি বা মইতো একো কিবা ধাৰ্মিক স্থলত যাবা ভাবি আছোঁ।
ধাৰ্মিক স্থান মানে ক'ত যাবা নে কেদাৰনাথ চেডাৰনাথ নেকি?
যেনেকা আমি তীৰ্থযাত্ৰা কৰোঁ নেকি, যেনেকা কেদাৰনাথত যাওঁ।
না মানে এতিয়া চোৱা মানে কে দাৰনাথ নাই নাই এতিয়া মানে কি হ'ল ন' বস্তুটো মানে এতিয়া আমি এনজয়মেট কৰিব বিচাৰিছোঁ না, যাম মানে চোৱা কেদাৰনাথ চেদাৰনাথ যাম বাৰু এইটো কথা নাই। কিন্তু এতিয়া বৰ্তমান নাযাওঁ, এতিয়া মানে ক'বা যেনে ফুৰিবলগীয়া ক হোটেল চোটেল থাকোঁ ধুনীয়াকে গম পাইছা?
অ' সেইটো, মানে কি তেনেহ'লে গোৱা ভাগ কেনেকুৱা গোৱা?
বোলে ইণ্টাৰনেশচনেল ভাবি আছিলোঁ ৰ'বা।
ইণ্টাৰনেশ্যনেল সেইটোতো ভাবি আছা কিন্তু ইয়াৰে ইয়াৰ ইণ্টাৰনেশ্যনেল কাৰণে পইচাই লাগিব না। ইমান পইচাও নাই।
অ' ইমান নাই নেকি তোমাৰ তাত? মই মই মই মিলাই দিম না তোমাৰ বোলা।
অ' তেনেহ'লে যাবা পাৰোঁ ম এতিয়া।
তোমাৰ লগৰ কেইটাকেইটাই লগত ঘুৰি ল'বা একবাৰ কি কোৱা?
উম, কিউকত যাবা, বাহিৰত গ'লে ইণ্টাৰনেশ্যনেল ট্ৰিপটো।
এ, ছিংগাপুৰ ভাবি আছোঁ মই।
ছিংগাপুৰ বাপৰে আৰু ইমান তাতেতো ইমান খৰচ আছে।
আছে, হৈ যাব তোমাৰ, কি ইমান বেছি
উম, কি বেছি নাযায়, ফ্লাইটৰ দামেই লাগি যাব কিমান তোমাৰ।
আ ইমান বল না তুমি তুমি কৈছা ট্ৰিপ প্লেন কৰিব বিচাৰিছা মই কৈছো তোমাৰ ট্ৰিপটো
অঁ অঁ
কি কোৱা
কি কি ক'লা
কি কোৱা তাতে যাবা নে নাই
যাম যাম কিয় নাযাম এনেই আছোঁতো যাব লাগে পাছতো ছুটি নাপাওঁ আমি এইটোতো দুমাহৰ পাছত তাৰপিছত ডাইৰেক্ট পাম মই দুৰ্গা পূজাত
হয় নেকি
তিনি চাৰি মাহ তিনি চাৰিমাহ পূৰা কাম
তে কিবা বেলেগ কোৱা আৰু তুমি নহ'লে তুমিতো এইটো যাৱা ন নই যদি কিবা
কিবা থাইলেণ্ড যাওঁ নে কি থাইলেণ্ড থাইলেণ্ডতটো মানে পইচা কম খৰচ হব আৰু অচৰা হব
পাৰি পাৰি তাতেও যাব পাৰি কথা নাই
উম তাতে ভাল আছে থাইলেণ্ডত তাতে মানে
মোৰ মোৰ মানে নে নে মানে মোৰ লগৰ জনটো গৈছিল হা মানে তাতে থাইলেণ্ড ফুৰিয়ে আহিছে দুবাৰ গম পাইছা
অ
মোৰ যিমান লগৰ কেইটা আছিল আৰু মইও গৈছিলো তাহাঁতৰ লগত গম পাইছা
অ তুমিও গৈছিলা নেকি অ তুমি যাই আহিছা আকৌ এইবাৰ
মই যাই গৈ মই গৈ আহিলোৱে
অহ
সেইটোৱে কথাটো হ'ল এ মানে বেলেগ আৰু কোৱা আৰু কিবা এটা গ'লে তোমাৰ
বেলেগ আৰু ক'ত যাবা বেলেগ আৰু শ্ৰীলংকা যাবা নেকি
শ্বিলং
শ শ্বিলং নহয় শ্ৰীলংকা শ্ৰীলংকা
শ্ৰীলংকা তাতে মানে কেনেকুৱা জেগাটো উম উম
ভালেই জেগাটো তাতে আমাৰ আমাৰ তাতে ৰামায়ণৰ কিবা আছে মানে ৰাৱণৰ ঘৰটো আছে সেইটো চাব যাম
অ ৰাৱণৰ লংকাটো আছে নেকি
অ ৰাৱণৰ লংকাটো আছে এইটো চাব যাম কি ব'ল কা এইবিলাক
তাতে মানে মই চোৱা মই চোৱা মই ভাবিছো ব'লা আমি চবে মিলি ছিংগাপুৰে যাওঁ নেকি কোৱা না মোৰ বহুত মন আছে
তুমি যোৱা নাই এবাৰো ছিংগাপুৰ
মই একবাৰো যোৱা নাই তোমাৰ
ময়ো একবাৰো যোৱা নাই একবাৰো যোৱা নাই কিন্তু যাব পাৰো আমি তাতে তাতে ত' ভালে ব সে সেইটো মই লগৰ পৰা সুধি চাওঁ মোৰ, মোৰ ফালৰ পৰা আছে মই ৰেডি আছোঁ। এতিয়া মোৰ লগৰ কেইটা কি কয়।
তে তোমাৰ বোলে এতিয়া পইচাই নাইচোন তুমি আৰু কৈছা যাম বুলি।
তুমিতো আছা তুমিতো ক'লিয়ে না ক'লা না মোক যে হেল্প কৰি দিবা।
অ', ঠিক আছে মই মানে বেছি তাৰ মানে যিমান পাৰো তোমাক মানে হেল্প কৰি দিম আৰু গ'ম পাইছা। পিছত আৰু ঘূৰাই দিবা আৰু ধুনীয়াকে মোক।
উম এইটো দি দিম মই কিন্তু লাহে, লাহে কৰি দি দিম।
মোক লাগি আছে যাবই বুলি নে কি।
অ', সিহঁতে ভালেই সিহঁতে ভালে জব কৰে যে সিহঁতৰ ভালে পইচা আছে যাব পাৰে সিহঁতে।
অ', যাব দিয়ক সেইটোৱেটো মই মানে মোৰ লগৰ কেইটাৰ লগত কৰিছিলোঁ মানে ছিংগাপুৰ যাওঁ একবাৰ ফূৰি আহো একবাৰ ইণ্টাৰনেশ্বনেল আহিম হয় নে নহয়।
উম বাহিৰতে যাবা লাগে। কিমান উ কিমান ভাৰতত ঘূৰিবি ইমানতো ঘূৰিছোৱে ভাৰতত।
হুম, হুম।
এতিয়া ভাৰতত উ, উ ভাৰতৰ বাহিৰত
এতিয়া আমি চোৱা এতিয়া যদি এতিয়া আমি টিকেট কাটো
অহ অ', অ'।
আজি মই টিকেট কাটিম ঠিক আছে।
অ', অ', আজি কাটিলে অ', কালিতো নাপাবাই ইমান মানে দহ দিন পাছত
কালি নহয় চাৰিদিন পাছতে সেইটোৱে মানে মই ভাবিছোঁ আজি টিকট কাটব লাগে এনে তুমি মানে তোমাৰ কি হ'ব এ এটা মানুহ এতিয়া টেকট টিকট তোমাৰ কিবা পঁচিছ হাজাৰকে দেখাই আছে ঠিক আছে।
অ', পঁচিছ হাজাৰ
এটা এটা মাহানুহ এটা মানুহ ঠিক আছে তুমি মানে তুমি উম তু তুমি পঁচিছ হাজাৰ তুমি পঠাই দিবা ঠিক আছে লগৰকেইটা সুধিকিনে তুমি পঠাই দিবা। আৰু মোৰ লগৰ কেইটাটো মোক দিয়ে দি ছে মোৰ লগৰ কেইটাই মোক পইচাটো দিয়ে দিছে বাৰু ঠিক আছে আৰু মই টিকেট কাটো আৰু বুজিছা।
অ', কাটিবা কাটি ল'বা কাটি ল'বা মই বাৰু পঠাই দিম তোমাক ৰাতি।
টিকেট টিকেটটো কটাৰ পিছত তোমাৰ মই ভাবি আছোঁ যে আ কোনটো তাৰিখে ওলাবা এনে।
দহদিন পিছত ওলাও নাই।
দচ দিন পিছত দচ দিন আৰু কি কৰিবা ইয়াতে।
মানে এইটো মানে যোগাৰ কৰিম এইটো বস্তুবিলাক টিপত যোৱাৰ কাৰণে এইটো কাপোৰ চাপোৰ কিনিম।
য়া পাঁচ দিন বা তিন দিন
এইটো কৰা তোমাৰ চিনা কিন্তু কিমান এক মানে এক সপ্তাহমান পিছত কৰিবা।
এসপ্তাহ পিছত কিবা কাম আছে নেকি তোমাৰ।
এনে কামটো নাই এনেই আছোঁ তাও
উম হেইট
উ মানে লগৰ কেইটাও আছে না সিহঁত তৰো মানে কি ৰেডি কৰিব লাগিব সিহঁতো সিহঁতৰ কি হল নিজৰ মানে।
তুমি তুমি চিয়'ৰ আছা নাই সিহঁতে যাব।
আ চিয়'ৰ আছো যাবই সিহঁতে মোক কৈছিল। মানে কি বা হ'লে ব'লা মোৰ আছে তিনিটা আছে।
তিনিটা লগৰ আছে নেকি আমাৰো মানে এতিয়া চাৰি টা আছে মই মিলাই পাঁচটা হৈ যাম পাঁচটা তোমাৰ আৰু চাৰিটা ন টা মানে নটা মান হ'ব আৰু নেকি।
অঁ' হয় সেইটোৱে চবে একেলগতে মিলি গ'লে ভাল লাগিব।
উম। উম এতিয়া ছিংগাপুৰত যাম আৰু নেকি।
অঁ'
অঁ' ত টিকট মই কাটিম বাৰু টিকট মই ভাবি আছো তোমাৰ তুমি যে এক সপ্তাহ পিছত কৈ আছা। তা মই সেইটো কৰি দিওঁ তোমাৰ কি কয় আঠাইছ আঠাইছ তাৰিখে কাটি দিওঁ নেকি।
অ আঠাইছ তাৰিখ হা কাটি দিয়া কাটি দিয়া।
হয় যাব না।
নহ'লে আঠাইছ তাৰিখ নহ'লে এক তাৰিখত কাটি দিয়া চবতকে ভাল।
এক তাৰিখ নালাগে দিয়া মোৰ বহুত দেৰি হৈ যাব কিন্তু মোৰ মানে বহুত ফুৰিব ইচ্ছা যাই আছে ঠিক আছে।
অঁ'
এক তাৰিখ নালাগে।
অ সেইটো আৰু তুমি কলকাতাতে যাবা লাগিব ন আমাৰ গুৱাহাটীতে তো। নাপাই ইন্টাৰেষ্ট।
নাই নাই এতিয়া মানে এতিয়ালৈ আমাক কি কৰিব লাগিব গুৱাহাটীৰ পৰা উঠিম আমি। গুৱাহাটীৰ পৰা উঠি কেনে আমি দেলহী লগি যাম।
অঁ দিল্লীৰ পৰা উঠিম নেকি?
অঁ' দিল্লীৰ পৰা তোমাৰ ছিংগাপুৰলৈকে পুৰা একদম হেৰিত ফ্লাইত।
দূৰ হৈ যাব না তুমি কলকাতা কাটি লোৱা কলকাতো যায় না সেইটো। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় কলকাতাত তোমাৰ গুৱাহাটীতো ডমেষ্টিক ফ্লাইটবিলাকে আহে।
অঁ' তই কি তুমি কি ভাবিছা মানে তাৰ পৰাই কাটো নেকি?
উম কাটি লিব মানে কলকাতা দি কাটি ললে ভাল হ'ব না আমাৰ কাৰণে আচলতে কলকাতা ইমান দূৰৰ নহয় দিল্লীতো কিমান দূৰ আছে কলকতা যাবা কিমান বাৰ ঘণ্টা। ন্টা মান লাগিব তুমি দিল্লীত গলে চৌবিশ ঘণ্টামান লাগিব চৌবিশ পঁচিছ ঘণ্টামান। তাৰপিছত ট্ৰেইনৰ খৰচ আছে।
উম।
ট্ৰেইনৰ টিকটটো বুক কৰিব লাগিব এইটো আমিতো জেনেৰেল গ'লে নহ'ব না এইটো। এ চি বুক কৰিব লাগিব। সেইটোৱে। তেওঁ কৰাই আন যি হ'লে মানে ত্ৰিছ হাজাৰৰ আন্দাৰত টিকেতটো কৰিলোৱা আমাৰ ট্ৰেইনৰ। ফ্লাইটৰ তাতে যায় কিবা হ'ল এইটো।
তে মানে ইয়াৰ পৰা কি ভাবিছা মানে ট্ৰেইনত যাম নেকি?
ইয়াৰ পৰা কলকাতা লকেতো ট্ৰেনত যাবা লাগিব না।
নাই নাই ফ্লাইটতে যাম।
অ ফ্লাইটতে যাবা। গুৱাহাটী পৰা না কানেক্টিং ফ্লাইটত। অ তেতি তেনেহ'লেতো ভালে।
তে ফ্লাইটত গ'লে মানে সোনকালে পাই যাম না, এনে কলকাতা তোমাৰ কি কয় দুইদিন মানতো লাগিয়ে যায়।
উম, এইটো আমি তাতেই ঘূৰিব পাৰো কলকাতা। এ এ এদিন কলকাতা ঘূৰিম এদিন আমি
উম। তে সেইটোৱে কৰিম আৰু নেকি?
অ কৰ কৰি দিয়া।
উম
কৰি দিয়া আছোঁ মই মই মই ৰাতিয়ে পঠাই দিম তোমাক পইচাবোৰ। আৰু মোৰ লগৰ কেইটা কওঁ লগৰকেইটা অ সি সহঁত সিহঁতৰব পইচাটো পঠাই দিম তোমাক, তুমি কৰি তুলিবা চবৰে নটা মানুহ আছে।
ঠিক আছে দিয়া বাৰু।
উম নটা গল আছে, এইটো কৰিলে হ'ল। ঠিক আছে, তেনেহ'লে কৰি দিয়া।
উম কনে ভাই